ভালে তোমাৰ
কি কৰি আছা
অ অ অ মই এনে আছো দিয়া এই কৰবাত ফুৰিব যাও বুলি ভাবি আছিলো এ ভাল জাগা সেয়ে মানে এনেকুৱা মানে এতিয়া গৰম ইমান গৰম দিছে যে ৱাটাৰ ফলত যাওঁ বুলি ভাবি আছো ম
অ অ পাৰি পাৰি যাব আছে এতিয়াতো বহুত ই পিনে ৱাটাৰফল বিলাক
অ অ তোমাৰ এই যে পিলিং কাটাত যে আমি যে গৈছিলো তাতে বিচাৰি নাপালো ন সেই যে ৱাটাৰ ফলটো তাতে বোলে আছে ৱাটাৰফল
টিলিংকাতা
অ অ সেই যে বশিষ্ঠৰ ফালে যে
অ অ আচ্ছা আচ্ছা
সেই যে গৈছিলো ন তাতে মানে আছে বোলে এটা বহুত ভাল আছে বোলে উৱাটাৰ ফল এফালে যাবলৈ মন আছে নাই যোৱা এই মোৰ লগে কৈছে, লগৰ কেইটাই কৈছে।
অ' মই শুনিছিলো কিন্তু যাই পোৱা নাই মই অ'। পাৰি যাব লগ কিটা কৰি কিনে যাব পাৰি।
উম উম হৈ যাব পাৰি ভাল লাগে এতিয়াতো তোমাৰ এনেকুৱও উম আৰু বহুতে এতিয়া ও গৰমৰ বন্ধত সুলন যাব যে বহুতে
অ' কিন্তু যোৱাকে মই বেছি ভাল পাই ৱাটাৰফল যোৱা
অ' তোমাৰ যেনিবা নে নেচাৰেল বস্তুবোৰ এনেকুৱা নেচাৰেল হয় ন, উম ঠাণ্ডা। উম উম হয় ভাল লাগে এই যে সেইবাৰ যে সেইটো গৈ তাতে আমি।
অ' অ' উম। উম, আমচিং যোৱাবাত তেওঁ ভাল লাগিছে তাতে। গা সা ধুলো আমি পকৰি খালো মনত আছে?
অ' অ' সেইয়াই ভাল লাগিছিল, তোমাৰ এই যে আমি সেইফালেও গৈছিলো যে পিং কটাৰ ফালে তাতেও ভাল লাগিছিল নেকি ন? অলপে আছিল পানী।
টং কত গৈছিলো নেকি আমি
অ' এই যে কৈছিলো যে আমাৰ এ' পানী যে অকমান যে আছিল জংঘল তলৰ ফালে যে আছিল যে পানী।
অঁ অঁ।
সেইফালে।
অ' আচ্ছা আচ্ছ আচ্ছ অ মনত আছে মনত আছে অ এইটো পিলিংঘাট আছিল ন?
অ অ এইটো পিলিং কটা হয়
অ' গৈছো চোন এইটো তাতে এই জংঘলত যে লৈ গৈছিলে সেইফালে জংঘল আছিল বোলে।
অঁ অঁ।
ধুনীয়া জেগা আছিল, অ' মোৰ যে এক্সিডেণ্ট হৈছিল।
উম উম হয় তাতে। সেইটো মানে জাগাও ভাল আছিল কিন্তু, উম ধুনীয়া আছিল। অ' অ' আৰু তোমাৰ এনেও এই বগি ফালেও ভাল আছে এইটো পানীতো আছে ন বশিৰ্ষ্টৰ ফালে তাতে বহুতে শ্লাইডো কৰে। তোমাৰ এই যে আহ, বৈশিষ্ঠ পানী আছে নহয় সেইফালে বহুত ভাল আছে জেগাটো। মোৰো তাতে যাব মন আছিল, অ' অ' শুনা পাইছো। উম, মন্দিৰৰ একদম ওপৰৰ ফালে আছে বোলে।
কিন্তু তাতে আজিকালি মানে নাযায় মানে, এই এ' গ্নিলাছ চিলাছ থাকে ন। মট - চট খাই কিনে ভুলতে থৈ দিয়ে মানে।
অ' সেইকাৰণে নাযায় চাগে।
তাতে কাপোৰ চাপোৰ ধু মানুহবিলাক
উম, এতিয়াতো তোমাৰ গৰমৰ দিনত শ্বিলঙত যাব মন আছে কিন্তু ন শ্বিলঙতো বহুত আছে এনেকুৱা
আৰু গৰভংগও যাব পাৰে নহয় বহুত ধুনীয়া।
অ গাৰগৱে তুমি গৈছিলা আৰু কেনেকুৱা আছিল
উম উম, এই বহুত ধুনীয়া পানীতো অলপ লেতেৰা হয়।
অঁ।
মানে আইৰণ টাইপৰ কিন্তু ধুনীয়া তুমি গা- চা আৰু ৱাটাৰফলো কেনেকুৱা পানীতো এনেকুৱাই হ'ব ন।
অ' এই মই গৈছিলো হা তোমাৰ কিমান টুৱেণ্টি ছিক্স কিলোমিটাৰ নে কিমান যে আছিল।
উম বহুত ভিতৰত ৱাহ।
বহুত ভিতৰ আমি আধাৰ পৰা ঘূৰি আহিছো, সেইটো জাগাৰ পৰা যাবই পাৰা নাই।
এ মই গৈছিলো মানে সেইদিনা বৰষুণ দিল হন বৰষুণ দিছে ন বাপৰে ইস্কুটি তো আনিব পাৰা নাই যি পিছলি আছে বাপৰে গাড়ী চাৰি আৰু এটা
কেনকুৱা গ'লা তুমি? এইটো ৰাস্তাটো কেনেকুৱা আছিল ন অলপ ডেঞ্জাৰ আছিল ঘোৰা ৰাস্তা আছিল যে।
উম উম আৰে বহুত আগতে যেতিয়া মানে ফেমাচছ হোৱা নাছিল তাৰ আগতেই গৈছিলো আমি। উম আমি মানে ছয় জন নে আঠজন গৈছিলো আমি।
অ' অ' স্কুটিতে গৈছিলা?
অঁ স্কুটিত গৈছো ইস্কুটি আৰু বাইক আছিলে। কিন্তু ভাল লাগিছে, আৰু সেইটো মানে দুই বছৰ আগতে গৈছিলো আমি।
তুমি এনে কেইটাত মানে ৰাতিপুৱা ওলাইছিলা নেকি?
এ নহয় অ আমি এই এন চি চি শেষ হোৱাৰ পিছত, এই পেৰেড আছিল ন আমাৰ।
অ' অ' অঁ।
ফাৰ্ষ্ট টাইম যে কৰিছিলো আমি তাৰ পৰা ওলালো তাৰ এক ঘন্টা পিছতে ওলালো আমি।
অ'।
সন্ধিয়া মানত আহিছো আমি।
অ' হয় নেকি ঠিকে আছিল
বম বম পাইছে বোলে গণেশগুৰিত বোলে, এই পোন্ধৰ আগষ্টৰ দিনা।
অ' তেতিয়া গৈছিলা ন। অ' অ' হয় নেকি?
মানে প্লেন নাছিল হঠাৎ মানে ক'লে আৰু দে হ'ব দে বল আৰু যাওঁ।
উম উম অ তেতিয়া ইমান সোনকালে যাই পালা যে তোমালোক। মানে বেলেগ ৰাস্তা দি গৈছে নেকি চৰ্টকাট?
নাই নাই এই লখৰা এইফালে দিয়ে যাই ন।
অঁ আমিও সেইফালে দিয়ে গৈছিলো কিন্তু আমি পোৱাই নাই বহুত লাম্বা ৰাস্তা আছিল দীঘলীয়া ৰাস্তা আছিল সেইকাৰণে আমি ঘূৰি আহিলো।
বাপৰে পাম পাম পাম পাম কে নাপালোৱে তাতে, ইমান দূৰ বাপ ৰে ইমান টাইম মানে দুই ঘন্টামান লাগিছে তাতে। যাওঁতে ভিতৰত সোমাওতে বাচ তাত, তাতে গা ছা ধুলো আমি। এ আমি গ'লো হা, তেতিয়া বৰষুণ দিয়া নাছিল। ইমান ভাল আছিল ৱেডাৰটো।
অঁ।
আমি গ'লো নহয় তাতে, পানীত সোমামে আৰু বৰষুণ দিছে, যি বৰষুণ দিছে। ইমান পানী হ'ল নহয়! আমি মানে একঘন্টা থাকি কেনে আমি এ আহিয়ে গ'লো। তোমাৰ মানে তাৰ পৰা ওলাই দিলোঁ মানে, পানীটো বহুত বেছি হৈ গ'ল ন। আছে, সৰু সৰু ঘৰ আছে, ইমান নাই আৰু। তাতে কিন্তু চব বস্তু পায় তুমি যি যি খোৱা।
অ' অ' জংগলী, হা হা? নাই নাই সেইটো ক'ত আ
সেইটো বহুত ধুনীয়া অ জাগাটো ইমান ধুনীয়া। এ এইটো কোনফালে বা সেইটো দূৰত আছে অলপ, কিন্তু বহুত ধুনীয়া জাগা। অ', এই মই লগৰকেইটা অংকিতাৰ লগত গৈছিলো, এই লগৰকেইটা এটা। কিমান ভাল লাগিছে, মোৰ মানে ফ টো আছিলে হা সেইটো মোবাইলত, তোমাক দেখাব পাৰিলো হয়, ইমান ধুনীয়া জাগাটো। অঁ, ৱাটাৰফল হয়, আৰু পাহাৰবিলাক ইমান তল মই দেখা পালোঁ, ফটো মাৰিলো ইমান ধুনীয়া লাগে।
হয় নেকি? অঁ সেইফালেটো এহ ক'ত আছে এইটো মানে তোমাৰ লখৰাৰ ফালে নেকি?
বা লখৰাৰ সেইফালেই হ'ব, এইফালে বেছি আছে ন ৱাটাৰফলটো তোমাৰ।
অঁ, ল এ এবাৰ আমি পিকনিকত গৈছিলো ৰাণীৰ ফালে, সেইয়াতেও আছে ৱাটাৰফল তেনেকে।
অ, ৰাণীৰ ফালেই হয় চাগে কপিলীটো তোমাৰ।
অ, সেই ৰাণী সমাৰোহত গৈছিলো আমি ৰাণী সমাৰ। ৰাণী পাৰ কৰি তোমাৰ ৰাণী সমাৰ বুলি জাগা আছে, তাৰ সেই
অ অ, এই এতিয়া মোৰ সেইটো যাব মন আছে জানানা এই বুলছ ট্ৰেক বুলি যে কৈ আছে।
অঁ, শ্বিলঙৰ যে অঁ অঁ অঁ।
ধুনীয়া তাতে বেছি যাব মন আছে, আৰু মোৰ ফটো চাইছিলা তাতে যাব মন গৈছে নে নাই?
অঁ, মোকো যাব, এইটো কোনটো জাগা হয় এইটো?
এইটো তোমাৰ, এই উমিয়াম লেক যে হয়। তাৰ অলপ এই চাইডেদি ৰাস্তা যায়, সেইফালে হয়। হ'ল, এক বছৰ হ'ল।
হয় নেকি? এক বছৰ খুব ভাল লাগিছে, মানে কেইদিনমান আগতেই গ'লা যেন যেন লা গে, যোনমানে সেইটো ফটো চায়। অঁ হয় নেকি?
এই ৰাক্সা বন্ধনৰ পিছত গৈছে। এ বহুত ধুনীয়া ও, তেতিয়া মানে ফেমাচ হোৱা নাছিলে তেতিয়া। মই, এই আমাৰ এই কলেজৰ ছোৱালীকেইটা আৰু এই তাৰ লগৰ আছিলে, তাৰ দাদাই গাড়ী চলাই আছিলে। বাকী আমি ইয়াপা গৈছিলো। ইমান ধুনীয়া ন, পুৰা পেহেলগাম কাশ্মীৰৰ নিচিনা তাতে তুমি গ'লে ন আহিবই মন নাযাব, তাতে ঘোৰাঁ চোৰা চব আছে।
অঁ বা, সেনেকুৱা জাগাত সেনেকুৱা জাগাত ফুৰিবলৈ মজা লাগে কিন্তু ন।
আৰু তাতে পিকনিক কৰি আছে ন, পিকনিক স্পটো আছে ন।
অঁ সেইকাৰণে, তোমাৰ এই বুকপ্লেটটো সেনেকুৱাই আছে। মই দেখা পাইছিলো ফটোত, সেনেকুৱাই আছিলে কি তুমি এইটোত গৈছা ন সেনে সেন
নহয় নহয়, বুজ বুজ বুজষ্ট্ৰেকত মই যোৱা নাই। মই লোমেৰি লুমত বুলিয়ে হয় এইটো জাগাতো। বৰাপানী এইফালে পৰে মানে, উমিয়াম লেকৰ চাইডত।
অঁ হয় নেকি? তে' উমিয়াম লেকটো গ'লা চাগে।
হা
উমিয়াম লেকত।
উমিয়াম এই উমিয়াম লেক চালো ন আমি, চাইডতে আছিলে ন।
অঁ অঁ, সেইফালে গলা এই তাতে তোমাৰ চুইমিংও কৰিব দিয়ে ন।
ক'ত উমিয় লেকত তলত যোৱা নাই নহয়, আমি ওপৰৰ পৰাই চাইছিলো
অ ওপৰৰ পৰা চালয় কিয় তাতে টিকট লয় নেকি?
উ ক'ত? লুমেৰিছত, নাই নাই লোৱা নাই উমিয়াম লেকাত। গম নাপাও এই ল'ব পাৰি চাগে গম নাপাওঁ, তলত নহয় ন আমি ওপৰত পাহাৰৰ ওপৰতে আছিলো ন।
অ সেফালেদি মানে তলৰ ফালে দেখা পায় অ।
অঁ তাৰ পৰা এই উমিয়াম লেকৰ পৰা চাইডৰ পৰা এই পাহাৰত যায় ন, পাহাৰৰ এইফালে হয় এইটো জেগাতটো। সেইকাৰণেতো এইবিলাক গছবিলাক যে চাই আছা এইবিলাক পাহাৰেই হয়। ওচৰৰ পৰা গছ দেখা পাই কিন্তু দূৰৰ পৰা-
ইমান পাহাৰৰ ওপৰত উঠিলছিলা মানে পুৰা পাহাৰৰ- গাড়ী যায় নে নে তুমি খোজ কাড়ি গৈছিলা? অঁ অঁ ৰাস্তাৰ পৰা শুই গৈছিলা গাড়ীত।
উম' ইমান ভাল লাগিছে গান চান বজাই কিনে বা।
অ ভাল লাগে এনেকুৱা জেগা আৰু এটা জেগাত যে গৈছিলা যে তুমি। ফটো তুলিছিলা যে। আহ আৰু এটা ৱাটাৰফলৰ নিচিনা জেগা যে আছিল সেইটোও ভাল লাগিছিল কিন্তু।
অ হব পাৰে।
কৰিছিলা যে।
অ অ' এই বহুত ধুনীয়া ধুনীয়া জাগা আছে মানে একবাৰ লগ ওলালে ভাল লাগে। এতিয়া আৰু আমাৰ তাৰ লগৰচোন নায়ে চব থাকিলে বেছি ভাল লাগে। ঐ আমি ফিল্ম চাব যাওঁ দেই নতুনক ফিল্ম ওলাইছে।
কি?
ধামাল ফৰ।
ধামাল ফৰু আছে নেকি অ' এইটোত- কুমাৰ অকছে অকচয় কুমাৰ নে কি হয় তোমাৰ।
উম' আকচয় কুমাৰৰে হয়।
অ অ'
বহুত ধুনীয়া হৈছে মানে মোৰ লগৰটো আজি চালে ন। কৈছে বহুত ভাল হৈছে বোলে ব'লা যাও নহলে আমি একদিন চাম।
অঁ কিতিয়া যাবা?
চবে চবক সুধি লয় একেবাৰতে একবাৰ যাম আৰু।
উম'সেই উম তাকে তোমাৰ এইটো ককতেল টোও ওলাইছিলে কিন্তু।
এই ককটেলটো ভাল হোৱা নাই।
অঁ ভালেই হয় সেনেকে এ ফুৰিবলৈ যাব মন আছে কিন্তু এতিয়া গৰমৰ দিনত-
পুৰণা গান বিলাকে এইবিলাক খালি অলপ ৰিমিক্স কৰি দি আছে যে।
বাৰু এতিয়াতো গৰমৰ দিনত বহুতৰ ছুটি আছে ন চবেই এতিয়া হাউচফুল হৈ থাকিব তোমাৰ।
আৰু তাতে তুমি এইটো- তো চাব পাৰা এই আকচয় কুমাৰ আৰু এটা আছিল ন জংগল জংগল বুলি আহিছিলে তাইক-
অ আৰু এটা আহিছে নেকি নতুনকে?
অঁ ইমান ধুনীয়া এইটো ফিল্মটো বহুত ভাল। এতিয়া আকৌ ধামাল ফাইফো ওলাইছে বোলে এনেকুৱা ওলাই আছে বোলে।
অ হয় নেকি ভাল লাগে কিন্তু সেইবোৰ চাই কিনে ন।
উম' এইখনতো কমেডি হয় ন বেছি-
উম উম' কমেডি ভাল লাগে কিন্তু চালে। আৰু চিনেমা হলত চোৱাটো আৰু ভাল লাগে।
অকচয় কুমাৰৰ এইবিলাকৰ বেছি ভাল পাওঁই মই অঁ।
অঁ অঁ ময়ো ভাল পাওঁ তোমাৰ অক্ষয় কুমাৰ উম উম' অঁ অঁ দিয়া।
দিয়া দিয়া বাই বাই।
উম বাই।